হেল্ল'!
অ শুনা পাইছা?
অ পাইছো দিয় বহুত নে
লাগে কি মেৰি উমৰ কিতনি য্যাদা হনে কা! ! ! তাকে তাকে তো কি কৰি আছা তুমি?
অ আছো দিয়ক, আপুনি কি কৰি আছে?
মই আছো এনেই আছো তাকে আহ কল কৰিলে আজি বহুতদিনৰ মূৰত নে কলে নকৰা?
অ এয়ে নোৱাৰে বৌ অলপ বিজি আছিলো আৰু। অ খালো ৰব, আপুনি?
মই ভাত খালো বাৰু এ সক
আচ্ছা, অ এই তৰকাৰী বনাইছিলো তাৰপিছত মিক্স ৰি আৰু দালি ভাত মইয়ে বনাই লওঁ ৰ'ব আজি।
অ তুমি বনাইছ
উম কণী বইল সেই এনেকে খালো আৰু আজি।
নে ভাত চাত চব তুমি বনাবা জানা ভালকে?
অ জানো অলপ চলপ বনাই লওঁ আৰু এতিয়া আৰু
অ।
আপুনি কিহেৰে খালে?
মইয়ো এই তোমাৰ দালি, তৰকাৰী, ভাজি আৰু তোমাৰ আচাৰ আছিল, চ' সি বনাইছিল আৰু তাকে খালো মই ভাত, আমাৰ মানে মই ইমান এইবিলাক বনাব নাজানো ৰ'বা মা মানে মায়ে বনায়।
অ ইমানো বেছি হাৰ্ড নহয়। পাৰিব দিয়ক।
তাকেইতো এই তথাপিতো পাৰি। কিবা তুমি কি বনাইছিলা তুমি তৰকাৰী বনাইছিলা ন আজি?
অ অ তৰকাৰী বনাইছো।
কবা নেকি বেয়া নাপাবা যদি অকণমান মানে কেনেকোৱা বনাইছা তুমি?
অ পাৰিম কিয় বেয়া পাম? মানে নৰ্মেলি বনালো আৰু এয়া কি কলে আপোনাৰ ৰঙালাও, আলু আ আৰু চয়াবিন বন্ধাকবি এনেকে মিক্স কৰি থোৱাফালে বনাই আছো আৰু।
অ ৰঙালাও, আলু, বন্ধাকবি তাৰপিছত
আৰু চয়াবিন দিছোঁ।
চয়াবিন দিছিলা, আচ্ছা তাৰপিছত
এনেকৈ কি মানে মিক্স কৰি বনাব লাগে ন? আচ্ছা আচ্ছা।
হয়।
এনেকৈ ঠিক ঠিকে আছে বাৰু বাকী ফুৰিব চুৰিব যোৱা নাই কত।
লাই লাই মনে ৰ'ব।
কেতিয়া যাবা পব তোমাৰ ছাউণ্ডটো কমকে আহি আছে ৰবা।
অ নাই ভাবিছো যামগে বুলি আৰু বহুত মানে। চাই আছো ৰ'ব এই গৰমৰ কাৰণে মানে কতো যাবই মন যোৱা নাই।
তাকে ট কি গৰম দি আ।
উম বহুত দি আছে বাপৰি। থাটি ট্ৰি ফ'ৰ ডিগ্ৰী হৈ আ হৈছে।
তাকে এই কিবা এটা বস্তু নটিচ কৰিছা না যিমান বছৰ বছৰ বাঢ়ি য আছে ইমান গৰমটো বেছি বাঢ়ি বাঢ়ি।
অ তাকো কিয় বা এনেকুৱা হৈ আছে আগতে কিন্তু এইিলাক। এ জামতেদি আৰু আগতে কিন্তু ইমানো এনেকুৱা নাছিল যে মানে বহুত। অদ্ভুত মানে একদম থাকিব নোৱাৰা আজিকালি কিন্তু থাকিব নোৱাৰা হৈ গৈছে।
তাকেইো এনেকুৱা ধৰি লোৱা, যোৱা বছৰ অকমান চাৰে বছৰ অকমান কম আছিলি। এতিয়া যাইতি ইমান বাঢ়ি গৈছে গৰম, তুমি যদি, তুমি যদি আৰু যদি দুই। চাৱা নতা আৰু। কিমান তোমাৰ গৰম হৈ যাব তুমি ভাবিব নোৱাৰিবা, কেতিয়াও মানে তোমাৰ। ছিল হ'লে ন তমিকিবই নোৱাৰিবা এনেুৱা।
সটোয়ো আৰু মানুহ বিলাকৰ প্ৰব্লেমো হয় ন এনেকুৱা আৰু। স্কুল যোৱা কলেজ যোৱা অফিচ যোৱা কিমান দি কষ্ট প।
অ কিমান কিমান কষ্ট হয়তো, মানুহ বিলাকে ধৰি লওক একদম। কি যাব বা সেই যাব যিবিলাক মানুহে, খোজ কাঢ়ি যায় খোজ কাঢ়ি বাছে বাছে যায় কিবা য। কিমান কষ্ট হয় হৈছে এই বুলি। মানে যিবিলাকে মানে খোজকাঢ়ি যায় যায়, ত আৰু বটো মই ধৰি লোৱা আৰু। ক'ত থাকে ন হাজিৰা কৰা মানুহ কিব হাত খিনি মানুহ কিমান বেছি কষ্ট হয়। সেইতো মানে।
আৰু যে স্কুটি স্কুটি বাইকৰ গো একদম গা চা পুৰি যায় একদম ন ইমান। ৰ'দ দিয়ে।
তাকে ধৰে এইতি কি মানে এইবিলাক, যে কি যে হৈ আছে। চাগে, এইটো বহুত এটা টেনচনৰ বিষয় গন্টো এইটো একচেলি।
উম সেইটোয়েতো হয় সেই।
একচেলি গছ গছনিবলাক চব কাটি কাটি আছে ইণ্ডাষ্ট্ৰি হৈছে। বহুত কোম্পানী হৈ আছে ন সেইবিলাকৰ কাৰণে। মানে কি ক'বা আৰু, গ্ গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে আ হৈছে এইবিলাক। তোমাৰ তোমাৰ আৰু। পিনি বেছি গৰমৰ কাৰণে তোমাৰ হিমালয়ৰ, বৰফ বিলাকো শেষ হৈ যাই আছে।
অ।
চ হৈ যাব আৰু গোটেই যদি হিমালয়ৰ পানী যদি সে আহি যায়ি জানাই সমান ডাঙৰ ৰিক্স হব।
বিছ থাকটেতো উম উম উম উম উম উম উম এইটোয়।
তেত। সেইটয়েতো আৰু কি ক'ব আৰু এইবিলাক টেনন টেনচনৰ বিষয়ে কনো বহুত মানে। আৰু এই ইউৰোপৰ চাইডে চোৱাচোন চব বস্তু গলি চলি যাই আছে কিবা যাই আছে। এই এনেই ইউটিউবত ইউটিউবত দেখাই আছে বাৰু।
সেইটো।
এইটোপত অ ততে দেখিছেচোন কনে। হয় আৰু ইউৰোপত, ইয়াৰে আগলে ইমান গৰম নাছিলে এইবাৰ ইমান ফাৰ্ষ্ট টাইম গৰম আহিছে ইউৰোপত।
উম উম তাকেইেতো।
উম তাকো তুমি চোৱা ভূমিকম্পাৰি আছে, তোমাৰ।
এইতো মানে আৰ্টখন মানে এনেকে সংগ্ৰহ হৈ আছে আৰু লাহে লাহে ন।
তাকে তোলে তোমাৰ ভিয়েটনাম এ কি আছিল ভেলকন চিটি নে কিবাখন আছিলাৰ পাহাৰত ডাঙৰ। ম পাইচেণ্টলি তাৰ জাপানতো বাৰু আহিয়ে থাকে বাৰু তাতে। তাতে এশ বহুত বেছি দূৰ ইমান ছেকেণ্ডছত বিল্ডিং ভাঙি গৈছে। কিমান মানুহ মৰিছে কিমান মানুহ এতিয়াও আৰ্হেই হৈ আছে মানে। এক লাখ মান মানুহ অনুমান কৰা গৈছে হ বা তাকক ইমান সৰু এখন দেশ তাতে ইমান ডাঙৰ মানে। জোকে খাবা। আমাৰ যদি ইণ্ডিয়াত যদি এনেকুৱা ভূমিকম্প হয় বহুত ক্ষতিগ্ৰস্ত হব বন্ধু ঘতে আমাৰ। তাৰ কাৰণে কিবা। সেইটোয়েতো বাৰু এতিয়া বৰ্তমান মানে আগখন অৱস্থা বেয়া হৈ যায় আছে ক'ব গ'লে।
সেইটোৱেইটো আৰু আমাৰ আঠ ঘণ্টামান চল চিষ্টেমত থাৰ্ড নম্বৰ।
উম কি কলা।
আমাৰ আৰ্থখনটো চ'লাৰ চিষ্টেমত মানে থাৰ্ড নম্বৰ প্লেনেট হয় ন।
অ।
তথাপিও মানে ইমান।
তুমি কি কবা আৰু এতিয়া মানে।
য ল থাৰ্ড টৰ প্লেনেট হৈ কিনে ইমান গৰম মাৰকিউৰি আৰু ভেনছত চাগে। আৰু গৰম এইবাৰ।
আৰু তাতেতো তোমাৰ যেনেকা যিয়ে গৰমে নহওঁক। তাতে তোমাৰ আমি নাই ন তাতে মানে মানুহ আমিতো নাই মানুহতো নাই ন তাতে। তাতে যিবিলাক জীৱ আছে যি চৰ সেই সিটো। সেইটো তাপমান তাহাঁতে সহ্য কৰিব পাৰে বুজি পাইছ।
অ মানে এটো।
স তাতে মানে তাতে। যি বস্তু আছে আৰু এলিয়ান কাব তাৰে যি জীৱ জন্তু জীৱ জীৱ আছে আৰু তাতে। তাতে মানে তাহাঁতে সেইটো বস্তু মানে পাৰি তাহতে সেইটো টেম্পচাৰৰ কাৰণে তাহতে জন্ম হৈছে বুজি পাইছা কিন্তু আমি সেনেকুৱা লেভেলত নহয় আমাৰো আ আপমি কিমান আমাৰ হাইছে থাৰটি থাৰ্টি ফত থাৰ্টি ফ তাৰ আম গলে বহু প্ৰব্লেম হব আমাৰ আমাৰ ইতিয়া কিমান প্ৰব্লেম হৈ আছে থাৰ্টি ফাইভ ডিগ্ৰী থাকে ফিল লাইছ ফৰ্টি এইট ডিগ্ৰী এনেকুৱা অৱস্থা হয় ত' এইবিলাকৰ টেনচনে বিষয় হৈছে ৰবা।
তাকেতো
কিব হয় আৰু গম নাপাও ফিউচাৰত তুমি পিছে এই এই গৰমত একচুৱেলি ফুৰিব ক'ত যাব লাগে জানা এই তোমাৰ পাহাৰ চাহাৰ নেচাৰ টাইপৰ জেগা এ শ্বিলং চাইড মেঘালয় চাইড। সেই চাইডে তোমাৰ যাব লাগে
ন অ শ্বিলঙতো চাবলে বহুত ধুনীয়া জেগা আছিলে বহুত
আচ্ছা তুমি কি শ্বিলং গৈছিলা নেকি কেতিয়াবা
আহ গৈছো গৈছো
কেতিয়া গৈছিলা শ্বিলংত
মই আপোনাৰ মই শ্বিলঙত লাষ্ট লাইটৰুম যে তালৈ যাই পাইছোঁ। আগত চাই পোৱা নাই আৰু ব।
চল আই
অ বৰা পানী লাইক ৰুম গৈ পাইছো আহ এখন পুলিচ বজাৰ আছে শ্বিলংত এখন আৰু এটা ৱৰ্ডশ্লেক বুলি আছে।
কি ক'লা
এটা আছে ৱৰ্ডশ্লেক বুলি এটা আছে সেইটো বহুত ধুনীয়া হয় জেগাটো মানে এটা মানে ত ধুনীয়া ত মানে পাৰ্ক টাইপৰ আৰু ধুনীয়া এটা পাৰ্ক ধুনীয়া এটা পাৰ্ক টাইপ হয় আৰু সেইটো মানে।
অ
বুটত নে আছে সইমিং এটা আছে বহুত ধ মানে নেচাৰ মানে বহুত ধুনীয়া আৰু মানে জেগাটো মানে
লাইটলি এনে চাব লগা তোমাৰ শ্বিলং চাইড চাব লগা মেইন মেইন কি কি বস্তু আছে ক'ব পাৰিবা শ নকে নি
বহুত বস্তু আছে বহুত বস্তু আছে একদম ৱাটাৰ ফলে কিবা এটা আছে এলিফেন্ট ফলচ ফিফি ফলচ আছে, এটা মিনি পেলগাম আছে, মিনি চুইজাৰলেণ্ড আছে। বহুত ধেৰ জোগা আছে মানে চাব গলে আৰু ধঢেৰ জ জেগা আছে চেৰাপুঞ্জী চেৰাপুঞ্জী পিনেতো আৰু ধুনীয়া ধুনীয়া জেগা আছে
আ্ছা তাতে মানে তুমি কি বুলি কয়? অ মানে কেনেকুৱা কেনেকুৱা টাইপত সেই দেখা পাইছা মানে তুমি কি বুলি কয় ধৰি লোৱা তাতো গ'লা ন তুমি মানে কি কিতাপ তুমি জাগা চাইছিলা তাতে মানে এক্সপ্লৰ কৰিছিলা তুমি
উ অ মই মই প্ৰথমতে লাইটলুমটো সেয়া ক মানে স্কুলৰ পৰা লৈ গৈছিলে তাতে তাৰ পৰা তেজকুৰৰ পৰা লৈ গৈছিলে লাইক মই তাতে গৈছো মানে আমি গোটেই ক্লাছটো গৈছিলো আৰু ত বহুত ধুনীয়া যোনটো জেগাো যোনটো মেইন লাই মই জেগাো ন গোটেই একদম লাই নি গোটেই মানে পাহাৰটো গোটেই মানে কভৰ হৈ থাকে ভালকে পাহাৰ খখন দেখ খাই নাপায় ইমান নিয়ৰ মানে এনেকুৱা টাইপৰ আৰু বহুত ঠাণ্ডা কাটে। তাতে মানে ৰ'দ, তাতে মানে ৰ'দ। দি থাকে, তথাপিতো মানে তাতে জেকেট খুলিব নোৱাৰি মানে, এনেকুৱা ঠাণ্ডা। বহুত বহুত ধুনীয়া জেগা মানে, একদম ঠাণ্ডা! তাৰ পিছত এখন এখন মানে সেয়া ব্ৰিজ আছে আপোনাৰ, সেয়া বেম্বৰে আৰু সেইটো তাতেও যাব পাৰে, আৰু গোটেই আৰু তাতে। গোটেই মানে নিয়ৰেদি গোটেই পাহাৰখন কভাৰ হৈ থাকে মানে, ভালকে দেখাই নাপায় এনেকুৱা টাইপ পৰ হৈ থাকে। তাতে তাতে লাইটলুম তাতে গৈছিলো, আৰু আপোনাৰ এখন পুলিচ বজাৰ আছে তাৰ ওচৰতে আৰু। পুলিচ বজাৰ বুলি আছে তাত গৈছিলো। তাতে-তাতে চব মানে তাতে বহুত ধুনীয়া ধুনীয়া কাপোৰবিলাক পায়। চব পাই আৰু আপোনাৰ চুৱেটাৰ হওঁক, আপোনাৰ যি লাগে আৰু চব পায় তাতে। বহুত চিপ হয় মানে, বহুত চিপ মানে পায় বু দাম বিলাকো চিপু হয়, ইমানো হাই লেভেল নহয় নহয় টাইপৰ আৰু এখন ধাবা এখন গৈছিলো, নিউ চিটি বুলি সেইখন ধাবাখনো বহুত বেছি ধুনীয়া। এনেকুৱা টাইপৰ নালাগে যে ধাবা হয় বুলি, মানে নহয় মানে বহুত ধুনীয়া হয়। একদম মানে, লাইক বহুত ধুনীয়াকে ডেকৰ কৰি থৈ দিছে মানে।
আচ্ছা ময়ো, ময়ো তোমাৰ এ কি বুলি কয়? লাইটলুমৰ, শ্বিলঙত যে পুলিচ বজাৰখনৰ মানে নাম মই বহুত শুনিছো। অ' মানে তাত বহুত একচুৱালি কমত পায় নেকি চব বস্তুবিলাক?
মই অ', দুটা আনিছিলো আ মানে চোৱেট চাৰ্ট টাইপৰ আৰু, বেগি জীনছ চাৰটো মোৰ টু হাণ্ড্ৰেডকে লৈছে এটাত।
এটা টু-হাণ্ড্ৰেডকে লৈছে।
অ' অ' আৰু বুধ গম পাই নে আপুনি? কিমান কাপোৰটো ইমান মোটা হয় আপুনি পিন্ধিলে গৰম লাগে, যেনেকুৱা টাইপৰ ৱৰম টাইপ। নহয় মানে, আৰু কাপোৰ কোৱালিটিবিলাকো ভাল। ইমান পাতল নহয়।
সেইকাৰণে মানে শ্বিলঙত গ'লে মানুহবিলাকে মানে তোমাৰ কি! অ' পুলিচ বজাৰত যায় এনেও, বস্তু আনিবৰ কাৰণে।
বহুত লাভ হয়, তাতে চব পায় ন? উইণ্টাৰ কাপোৰ চব পায়। হুদি, জেকেট, ব্লেজাৰ, ছকচ মানে আপোনাৰ-আপোনাৰ আ জকৰচ টাইপ সব পায়। চব চিপ, মানে টু হানড্ৰেডমানৰ টু-হাণ্ড্ৰেড, আপুনি যদি থ্ৰী- হাণ্ড্ৰেড দিও থ্ৰী হাণ্ড্ৰেডৰ এটা বহুত ডাঙৰ এটা ব্লেজাৰ, একদম পুৰা পাই যাব, পিন্ধিব। বহুত মানে আৰু বহুত ভাল, কোৱালিটীবিলাক মানে বহুত ভাল হয়।
অ' মানে, টু-থ্ৰী হাণ্ড্ৰেডতে মানে বহুত ভাল ভাল ভাল মানে কৰিব পাৰি, আৰু টু- থাউজেণ্ডমানত মানত চাগে বহুত বেছি শ্বপিং হৈ যাব। বহুত বস্তু, কাপোৰ কিনিব পাৰিম ন? টু-থাউজেণ্ড মানত।
ইমান চফট হয় তাৰে, তাতে কিন্তু অনলাইন পেমেন্ট নহয়। আমি গৈছিলোঁ নহয়, তাতে চব কেচ
তাতে মানে যি কৰিব লাগিব, কেচত ল'ব লাগিব আৰু ন আমি! তাতে কিয়? কি ৰিজনত অনলাইন পেমেণ্ট নহয়, গম পোৱা নেকি?
উম। নাজানো তাতে মানে শুনিছো যে তাতে মানে ইমান সেয়া বিলাক বেং, চেং এনেকুৱা কাৰো নাই ন' একো ইউজ অলপ ভিলেজ টাইপৰ হয় ন'